নমস্কাৰ অঁ কেনেকুৱা খবৰ খোৱা বোৱা হ এইয়া ভালেই আৰু ভাল বেয়া মাজতে যেনে তেনে জীৱনটো নিৰ্বাহ কৰিছোঁ খোৱা বোৱা হ'লনে?
আপোনাৰ হ'লনে
হয় হয় এইয়া জলপান খাই আহিলোঁ ম'হৰ দৈৰ লগত চিৰা মুড়ি
অঁ লগত গুৰ
লগত গুৰু অ মহাল মানে আমাৰ শইকীয়াদেৱৰ ঘৰৰ অকমান বু হলেও আ আ দৈতটো মানে আঠাতটো আছে হ'লেও
আছে আছে কিমান মান গাখীৰ ওলাই
গাখীৰ চাৰি পাঁচ লিটাৰ দিয়ে
হয় হয় হয় হয়
আপুনি কিহে খালে
মই তোমাৰ মই খালোঁ দালি তাৰপিছত মাটিমাহৰ দালি
হয় হয়
ভাজি আলুৰ
হয় মাটিমাহৰ দালিতটো খাৰ দি ৰন্ধা নে
হয় খাৰদি ৰন্ধা কল খাৰ দি মাতি মিতিমাহা আঞ্জা ৰন্ধা হ'ল তাৰপিছত আলুটো আলু ফ্ৰাই কৰা হ'ল ঘৰৰ আলু
হয়
সেইয়াই খালো আৰু
হয় হয় হয় মই মানে বিশেষ কাৰণ এটাত ফোন কৰিলোঁ আমাৰ ইয়াত মানে অহাকালিলৈ জুবিন গাৰ্গৰ বিশেষ বুলি অভ্যাস অনুষ্ঠান উদযাপন কৰিছোঁ কাইলৈ অনুষ্ঠিত কৰিবলৈ লৈছোঁ তাকে আপোনাৰ আপুনি যিহেতু জড়িত এজন ব্যক্তি সেয়েহে আপোনাক নিমন্ত্ৰণটো আগবঢ়াওঁ বুলি
হয় হয় ধন্যবাদ দেই মোক নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ আৰু লগতে যিমান পাৰোঁ মই উপস্থিত হ'বলৈ চাম তাকে কি কি কৰা হ'ব তাত
হয় ইয়াত সৰ্বপ্ৰথমতে আমাৰ পতকা উত্তোলন অনুষ্ঠান এভাগ আছে। এই পতাক উত্তোলন কৰি শেষ হোৱাৰ। পিছতে আমাৰ জুবিন গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে। আমি আমাৰ মাননীয় বিধায়ক মহোদয়ক নিমন্ত্ৰণ জনাইছো। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আপোনাৰ আমাৰ মূল প্ৰতিযোগিতা আৰম্ভ হ'ব জুবিন। সংগীতেৰে সেই জুবিন সংগীত। ক্ৰিকটত প্ৰায় এতিয়া দহশটামান প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিবলৈ মানে আমাৰ বাবে আবেদন কৰিছে যদিও মানে আমি। বাৰশ তেৰশ হয়তো এটা দিনত। তেওঁলোকক পৰিৱেশন কৰিবলৈ দিয়াটো সম্ভৱ সম্ভৱপৰ নহয় হ'লেও আমি যিমানতটো পাৰো প্ৰয়াস কৰিম আৰু যিমানলৈকে পাৰো। হয় তাৰপিছত সেই প্ৰতিযোগিতাৰ আপোনাৰ বিচাৰকৰ বাবেও বিচাৰক বিচাৰ কৰিবৰ বাবেও অসমৰ মানে বিভিন্ন শিল্পীক আমি নিম নিমন্ত্ৰণ জনাইছোঁ আৰু সেই প্ৰতিযোগিতা শেষ হোৱাৰ পিছতে আপোনাৰ সন্ধিয়ালৈ আমাৰ। বিশিষ্ট আপোনাৰ জুবিন গাৰ্গৰ তুলনা জুবিন গাৰ্গৰ তুলনাত মানেত তেখেত তেনেই নগনয় তেখেত মানে। একোৱেই নহয় হ'লেও তথাপিও মানে কিছুমান ৰাইজৰ মাজত ধৰক তেখেতৰ সম তেখেতৰ যোনটো পৰিয়াল পৰিয়ালবৰ্গৰ মাজত তেখেতে এজন জনপ্ৰিয় গায়ক শ্ৰী শ্ৰী তপা প্ৰদীপ দেৱ।
হয়
তেখেতে সন্ধিয়ালৈ আপোনাৰ। সুৰৰ শৰাই আগবঢ়াব আৰু সেই সুৰৰ শৰাইৰে মানে আমি আমাৰ অনুষ্ঠানটো শেষ কৰিম বুলি আমি ভাবিছোঁ মনতে।
হয় হয় ভালেই ভাবিছে আপুনি লগতে মোক কিহৰ কাৰণে নিমন্ত্ৰণ কৰিলো বুলি ক'লে
আপুনি যিহেতু কলা সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি আপুনি শুনা পোৱা মতে আপুনি শ্ৰী শ্ৰী তপা প্ৰদীপ দেৱক আপুনি তেখেতৰ চুলি থকাৰ পৰাই চিনি পায়।
হয় হয় তেখেতৰ লগত মই সৰুতে মানে পঢ়িছিলোঁ বুলি ক'লেও বেয়া নহয়। হেল্ল'! হেল্ল'!
হয় হয় শুনা পাই আছো।
অ তেখেতৰ লগত মই সৰুৰ পৰা মানে একেলগে পঢ়িছিলোঁ। যিহেতু তেওঁৰ বহুত ত মানে কাম থকাৰ বাবে তেওঁ অলপ আগুৱাই গ'ল মই সিমানটো আগুৱাই যাব নোৱাৰিলো।
হয়। হয় তেখেতক সটান সাধন কালতে তেখেত নিজৰ যিখিনি হেৰুৱালে শুনামতে তেখেতৰ চুলিৰ আগতে এখন এখন ট্ৰাক টানি দিব পাৰে বুলিও আমি শুনা পাইছিলোঁ।
হয় হয় তেখেতৰ বহুত মজবুত তেখেতৰ বহুত চুলি আছিলে লগতে তেওঁ তেওঁৰ চুলি বহুত মজবুত আছিলে।
হয়।
দৰকাৰ হলে তেওঁ দৰকাৰ হলে তেওঁ তেওঁৰ চুলিৰে বহুত বহুত ট্ৰাক টানিছিলে বহুত মানে পুখুৰীত ফচা জেচিপি টানিছিলে।
হয়।
তেওঁক সেইবাবে এটা সময়ত চুলিৰ কাৰণে বিখ্যাত বুলি জনা যায়। আৰু আজিকালি আজিকালি তেওঁৰ সেই চুলিৰ দুখটোৱে প্ৰায় অলপ তেওঁক স্বাস্থ্যৰ অৱনতি ঘটাইছে।
হয়, হয়। তেখেতৰ সেই চুলি দুখটোৰ শোকতে তেওঁ শোকাৰুক্ত হৈ থকা আমি প্ৰায়ে দে দেখা পাওঁ। মঞ্চতো তেখেতে কেতিয়াবা কান্দি পেলাই মোৰ চুলি খিনি কি হৈ গ'ল অ বুলি। হ'লেও মানে তেওঁ সেই অট'খিনি দুখৰ হয় অট'খিনি দুখৰ মাজতো মানে তেওঁ কলা সাধনকে কলা সাধন অব্যাহত ৰাখিছে আৰু আজি আগবাঢ়ি আগবাঢ়ি গৈ তেওঁ চাৰি, পাঁচজন মানুহৰ আগত মুখৰ আগত বা চাৰি পাঁচজন মানুহৰ আগত তেওঁ এজন বিখ্যাত সংগীত শিল্পী।
হয়, হয়। তেওঁৰ বহুত চুলিৰ কাৰণে বহুত দুখ আৰু লগতে তেওঁ যেতিয়া তাৰ কাৰণে তেতিয়া আমাৰ ইয়াত প্ৰায় বানপানীৰ সৃষ্টিয়ে হয় বুলি ক'ব পাৰি। তেওঁ চুলিৰ দুখতে কানি বানপানীৰ সৃষ্টি কৰাই দিয়ে। লগতে গাঁওবাসীয়ে তেওঁক আৰাধনা কৰাৰ ফলত তেওঁ কনা বন্ধ হয়।
তেখেতৰ আপোনাৰ এই ৰোগ আহ যিটো ৰাগ তেখেতৰ যি এক অভূতপূৰ্ব মানে। যি এক মায়াময় ৰাগ, যি ৰাগত আপোনাৰ সমস্ত ৰাইজ মুগ্ধ হৈ সচেতন হৈ যায়। সেই ৰাগৰ বিষয়ে আপুনি কিবা ক'ব নেকি? সেই ৰাগ তে তেখেতে দ্ৰব্য শক্তিৰে আহৰণ কৰিছে নে? নে তেওঁ সেয়া জন্ম সংলগ্ন এক শক্তি নে? তেওঁৰ সেয়া সাধনাৰ ফলত বিকাশ হোৱা শক্তি আপুনি কি ভাবে এই বিষয়ে?
হয়, হয় এটা সময়ত মই তেওঁক বহুতেই শিকাইছিলোঁ মানে গান। তেওঁ যেতিয়া গান গাব নাজানিছিল। মোৰ ওচৰলৈকে আহিছিলে তেতিয়া ৰাগ শিকিবলে, তাল শিকিবলে। এতিয়া বৰ্তমান সময়ত তেওঁ তেওঁ জনপ্ৰিয়তা বাঢ়ি গ'ল। সেইবাবে মোৰ ওচৰলে হয়তো শিকিবলৈ নহা হ'ল। হ'লেও মই মই গৌৰৱেৰে ক'ব পাৰো, তেওঁ মোৰ ছাত্ৰ হৈ যিমান এটা জনপ্ৰিয় তা লাভ কৰিছে বহুত মই সুখী।
হয়, হয়। তেখেতে তেখেতক আমি যদি এতিয়া এটি উপহাৰ দিব বিচাৰো বা এটি উপাধিৰে সন্মানিত কৰিব বিচাৰো যিহেতু তেখেত এজন জন্মগ
তেখেতৰ-তেখেতৰ-তেখেতৰ উপাধি দি থোৱা আছে বৰ্তমান সময়ত আমাৰ গাঁও বা আমাৰ অঞ্চলটোত জনপ্ৰিয় নাম দি থোৱা আছে।
অ তাকে। তাৰোপৰিও মানে আমি আৰু এটা উপাধি তেখেতক দিব বিচাৰো মানে আমাৰ অঞ্চলবাসী হৈ যিহেতু তেখেত এজন দৈব্য-দৈব্য শক্তিৰে আপোনাৰ পৰিপূৰ্ণ এজন যুৱক। তেখেতৰ যিহেতু বয়সো ইমান হোৱা নাই। এখন এজন দৈব্য শক্তিৰে পৰিপূৰ্ণ যুৱক। তেখেতৰ যি কণ্ঠ, যি সুৰ তেখেতৰ যি ভংগীমা। তেওঁ যেতিয়া নৃত্য প্ৰদৰ্শন কৰে বা অঁ মোৰ ভুল হৈ গৈছে ক্ষমা কৰিব। তেখেতে যেতিয়া সংগীত প্ৰদৰ্শন কৰে বা পৰিৱেশিত কৰে। তেতিয়া আপুনি তেখেতে হাৰমনিয়ামখন বজাই থাকোঁ তে তেখেতৰ যি হাতৰ লয়লা, যি তেওঁৰ নৃত্যশৈলীৰে মানে সংগীত পৰিৱেশন কৰে। সেইবোৰৰ ওপৰত মানে আমি দেই সেইবোৰৰ ওপৰত গুৰুত্ব দি মানে আমি তেখেতক এটি উপাধি প্ৰদান কৰিম।
হয়, হয়। তেওঁ টপা উপাধিটো পোৱাৰ কাৰণে তেওঁ হয়তো বহুত গৌৰাান্বিত হব। কিন্তু তথাপিও তেওঁ চুলিৰ যি মানে নাইকিয়া হোৱা এই দোষটোৱে তেওঁক হ'লেও আৰু মানে স্বাস্থ্যৰ অৱনতি ঘৰাত অৱনতি কৰাত মানে
যোগদান প্ৰদান কৰিব। হয় হয়, এই বিষয়ে আমিও ভাবো। আমি এনে তেনেকুৱা কিছুমান কৌশল উলিয়াব পাৰো নেকি যাৰ জৰিয়তে আমি তেখেতৰ মূৰত যদি আমি নতুন চুলি নতুন কেশৰী তেখেতৰ মূৰত যদি ৰোপণ কৰোঁ। যেনেকে ধৰক আমি পথাৰত কঠীয়া ৰোওঁ। তেনেকে যদি তেখে
হয়।
খিনি ৰুব পাৰোঁ। তেতিয়া কিবা উপকৃত হ'ব নেকি? তেখেতৰ লগতে অঞ্চল বাখিও।
হয় হয় কিছু কালৰ আগতে তেওঁ। তেওঁ এনেকে টুপিৰ নিচিনা চুলি এটা ব্যৱহাৰ কৰিছিলে বুলি আমি জানো। লগতে বতাহ মৰাৰ ফলত তেওঁ চুলিটো টমটম চলোৱাৰ অৱস্থাত উৰি যোৱা বুলি। অ। দুখীয়া বুলিও আমাৰ গাওঁ ত প্ৰচাৰ হৈছে। যদিও বহুত টকা সেই টোপি চুলিটো কিনিছিলে।
হয়।
উৰি যোৱাৰ ফলত তেওঁৰ সেইটো দুখেও তেওঁক বহুত দুখ দিছে।
হয় হয়। মই শুনা পোৱা মতে তেখেতে সাতচল্লিশ টকা পঞ্চান পঞ্চান্নব্বৈ পইচা দি পেলাই। সে টুপি টো কিনি আনিছিলে। ক্ৰম ক্ৰয় কৰিছিলে মানে। আৰু সেই চুলিটো মই শুনা পোৱা মতে তেখেতে বতাহত উৰি যোৱাটো এটা লেচু বুলি কয়। প্ৰকৃততে সোনা পোৱা মতে তেখেতে সেই চুলিটো বেছিয়ে বৰ্তমান এখন ই ৰিক্সা তেওঁ ক্ৰয় কৰিছে। সেই ই ৰিক্সাতে তেওঁ বৰ্তমান সংগীত পৰিৱেশন কৰে।
হয় হয়।
তেওঁ এটা হনৰ জেগাত মানে তেওঁ নিজৰ সেই শুৱলা কণ্ঠটো লগাইছে। যাতে তে সেই গান শুনিয়ে মানুহ মুখৰ আগৰ পৰা পলায়ন কৰিব পাৰে। যাৰ ফলত হয় এই বিষয়ে আপুনি কিবা জানে নেকি? কিবা অৱগত হয় নেকি এই বিষয়টোৰ ওপৰত?
চুলি বেছি ৰিক্সা কিনিছে বুলি মই আজি গম পাইছো। হ'লেও মই বহুত সুখিত তেওঁৰ চুলি ৰ ইমান এটা মানে ভাল গুণ আছে আৰু ইমান এটা তেওঁৰ চুলিৰ মান্যতা আছে। যাৰ যাৰ মানে ফলত তেওঁ চুলি বেছি এখন এই ৰিক্সা কিনিব পাৰিছে। সেইবাবে আমাৰ গাঁৱৰ মানুহখিনিয়েও। গাঁৱৰ মানুহখিনিয়েও বহুত গৌৰৱ কৰে তেওঁৰ ওপৰত গৌৰৱ কৰিছে এইটো হয়তো বিশ্ব ৰেকৰ্ডলৈও যাব পাৰে
হয় এয়া এয়া আচলতে গৌৰৱ কৰিব পৰা গৌৰৱ কৰাৰ বিষয় হয়েই হয়তো তেওঁৰ যিখিনি মানে শক্তি আছে যিখিনি জনপ্ৰিয়তা আছে ৰাইজৰ মাজত যিখিনি তেওঁৰ ব্যক্তিত্ব আছে যিখিনি তেওঁ সমাজৰ প্ৰতি সচেতন যি সমাজ কৰ্মী তেনে এজন মানে মহামনিষী মৰিয়াদা মৰি মই এতিয়া শব্দটো পাহৰিছো মৰিয় মৰিয়াদা পুৰুষোত্তম তেওঁ শ্ৰী তপাদেৱ তেখেতক মানে আমি সেইবাবে বহু সন্মান যাচিব বিচাৰো যদিও আমাৰ মানে সন্মানৰ টোপোলাত তেখেতৰ বাবে উপযুক্ত আমি নাই বুলি ভাবোঁ সেয়েহে আমি যিমান পাৰো আৰু তেখেতক সেইবাবে কাইলে সন্ধিয়া পৰত বা এই যোৱা অহা কালিলৈ যোনটো আহিব লগা ৰজনী সেই ৰজনীত তেওঁ গীত মাতেৰে যাতে আমাৰ অঞ্চলটো সুমধুৰ কৰি তোলে তাৰ বাবে তেখেতক নিমন্ত্ৰণ জনাইছো
হয় হয় আৰু লগতে আৰু এটা তেওঁৰ প্ৰতিভা আছে তেওঁ আন ধাৰ দেখিলে বহুত মানে এটা ভাল মন লৈ ভাল গান তেওঁ প্ৰদৰ্শন কৰে আন ধাৰৰ প্ৰতি তেওঁ আসক্ত আছে আন্ধাৰত মানে তেওঁ অংগী ভংগীৰে নাচ প্ৰদৰ্শন কৰিব পাৰে
তেখেতক তেন্তে আমি আন্ধাৰৰ সংগীত শিল্পী উপাধিও প্ৰদান কৰিব পাৰো যদিও মানে আমি আমাৰ আমাৰ অনুষ্ঠানৰ ফালৰ পৰাটো আমি দুই তিনিটা উপাধি তেখেতক একেলগতে দিব নোৱাৰোঁ হয়তো তেখেতৰ যিখিনি নামৰ ফলক হ'ব সেই ফলকত তেওঁৰ উপাধি লিখিবলৈ জেগা নাইকিয়া হৈ যাব যেনেদৰে আমাৰ হৃদয়ৰ ফলকত তেওঁক দিবৰ বাবে সন্মানৰ আজি অভাৱ হৈ গৈছে ইমান পৰিমাণৰ সন্মান আমি তেখেতক দিব নোৱাৰোঁ
হয়
তেনে তেনেকুৱা এটা বিষয়ৰ ওপৰত আমি মানে আলোচনা কৰি বা বিষয়ৰ ওপৰত বিবেচনা কৰিয়েই আমি যিখিনি পদক্ষেপ লৈছো এইখিনি পদক্ষেপ পৰ্যাপ্ত নহয় যদিও মানে এইখিনিকে আমি কৰিবলৈ লৈছোঁ আৰু
হয় হয়
কৰোঁতে মানে আমাৰ অনেকখিনি অপৰাধো হ'ব পাৰে সেই গোটেইখিনি অপৰাধৰ বাবে আমি তেখেতৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি আমি নাাভাবোঁ বাৰু কাৰণ তেখেতে ক্ষমা কৰাৰ কোনো কথাই নাহে ইয়াত
তেওঁ এইবোৰ বেয়া চেয়া পাই নাথাকে আৰু কাওকেও কাকো বেয়া নাপায় তেওঁ বহুত খোলা মনৰ হয় তেওঁ গানৰ মাজেৰে তেওঁ দুখবিলাক উলিয়াই দিয়ে যিহেতু
হয় হয় আৰু আমি যিমান পাৰোঁ তেখেতৰ সেই কান্দোনৰ যি কান্দোনৰ যি সোঁত তেওঁ দুচকুৰে বৈ অহা সেই দুধাৰি আমি যিমান পাৰোঁ ৰখাবলৈ চেষ্টা কৰিম যাতে সে অঞ্চলবাসী বা পিছলাপাৰ গাঁওবাসী সেই তপাপদিপ দেৱৰ চকুলোৰ দুধাৰিত বানপানী হৈ উটি নাযায় তাৰ বাবে আমি যিমান পাৰোঁ